অ', খোৱা বোৱা হল নে তোমালোক? ক?
আহ হ'ল।
আহ, কি-কি বনালা?
কি-কি বনালো মানে হেৰি উ, এ কলা কচু যে
অ-অ,
হেৰি আকৌ হেৰি মাংস বইলা।
অ',
অ',
ব্ৰইলাৰ মাংসৰ লগত কলা কচু অ-অ ভালে লাগিছিল চাগৈ। ৰেচিপিটো শিকাই দিবি ময়ো এদিন বনাই চাম।
অ-অ,
অ',
সেইয়া কি হেৰি কৰ হে ক'লা কচু খিনি হেৰি কৰি ল'বি অকমান মানে- বইল কৰি যে, অ', মই বইল কৰি লওঁ অ', পানীটো অকণমান পেলাই দিওঁ তাৰ পিছত আৰু হেৰি তোমাৰ অইন মছ ছলা নিদিওঁ কিন্ দৈ আদি কিছুমানে চিকেন মছলা কিবা-কিবি এইবিলাক মই দিয়া নাই। জালুক বেয়াহে লাগে খাই। জালুক জিৰা দি অ', তাৰপিছত এয়া হেৰি দিছো কি বুলি কয় নহয় আদা,
অ', কেঁচা জলকীয়া ন।
কেঁচা জলকীয়া, জালুক অকনমান বেছিকে দিছো জালুক অকন বেছিকে দিলে, কে কা জলকীয়া টো ইমান নিদিলেও হয়। হা, তেওঁ দিছোৱা মানে। ৰেডচিলি দিয়া নাই যে, ৰেড চিলি দিলে মই মানে কেঁচা জলকীয়া তেতিয়া নিদিওঁ
আহ জ্বলা হয় আহ উম
হয় আও হে তেনেকৈ বনালোঁ খাই আকৌ বৰ অ অ মাংস খিনি অকমান ভাজি দি থাকিব লাগে মছলা চছলাখিনি দি পেলাই ভাজি ভাজি তাৰপিছত লাষ্টত বইল কৰা ক পানী খিনি পেলাই দি আকৌ ভাজি
অ তেনেকে কলদিলটো বনাই নেকি বাৰু
অ তেনেকেই বনাই
অ মই এতিয়াহে গম পাইছো মই মানে এবাৰ খাই আছিলো কলহ দিলে মাংস সেইকাৰণে ভাবি আছো মাক আছে আৰু ক কচু মাংসই কচুৱে বনাই বুলি নাজানো নহয় কচুৱে মাছে বনাই বুলিহে জানো মই অ
নাই বনাম
অ তহঁতে কিয় বনাইছ
তেনেকে খাবিছো অ ভাল লাগে মানে এতিয়া তেজ তেজো হয় হয় বা লোকেল মুৰ্গী হ'লেতটো বেছি ভাল হয় হয়
অ লোকেল উম কোলা কচুতো এনেও মানে এনে তেজৰ কাৰণে ভাল হয় নে নহয় তাতে মাংস দি লৈছ
অ উ লোকেলতটো হোৱা হেতেন বেছি বেছি ভাল আছিলে
অ লোকেল তো সোৱাদ টো উঠি যায় মানে
উ মানে সেইটো খা উম লোকেল টো খাবও লাগে মানে লোকেল মুৰ্গীটো
অ সেই আজিকালি লোকেল এইবিলাক এ ভেজালে দিয়া বুলি কোৱা শুনো লো লোকেলতো লোকেল মাংস পোৱাই নাযায় বোলে সেয়াও বোলে কিবা বেজিছে যদি বোলে
উম নাই হয় কিন্তু এয়া গাঁৱলীয়া পৰা লবি
আহ গাৱ মানুহে হে পোহা তাত অ তাৰ পৰা স সিহঁতৰ কথাইে কৈছো সিহঁতে তেনেকেয কয় নেকি
নাই কিছুমানে মানে নকৰে কিছুমানে কয় তো খাই ভাললে লাগে আৰু
আহ লোকেল বুলি নিচিনা বুজি পোৱা যায় আৰু ন
অঁ
উম কেনেকে মই বুজি নাপাও যে সেইটো কাৰণে ভাবো বোলো আকৌ ক'ৰবাত ঠগে নেকি মা বোলো ব্ৰইলাৰকে দি দিয়ে নেকি বুলি
নাই কাটি থাকোতে চাই থাকিবি
অ ধৰিব পাৰি আউ
অ ধৰিব পাৰি নহয় মই খেতাখন আনিছো এটা সৰু চাই আনিবি সৰু চাই আনিছো
আহ
এশ গ্ৰাম এটা
অঁ কিমান লয় আহ লোকেল এটাত
অ এনে আছ হেৰি পাঁচশ টকা কেজি
পাঁচশ টকা কেজি
উম তাই মই ছশ গ্ৰাম মান আনিছো আমাৰ হৈছে তিনিটা টা মানুহোৱা ধুনীয়াকৈ
অ তিনটা মানুহ এসাঁজ হৈছে এ
অ খাবও লাগে সেয়া ব্ৰইলাতকৈ সেইটো বস্তুৱে বেছি খাব লাগে।
অ উ হ মই আকৌ এইকেইদিন মাছ মাংস খাই খাই আমুৱাই গৈছে যে সেই পনীৰ চনীৰকে বনাই আছো আৰু দুদিনৰ পৰা
অ অ স সেয়া খাব ইমান মাছ মাংসও খাব ক মও
অ তাকে মোৰ খাব মনে গৈছে চোৱা হৈ গৈছা
উম সে এদিন এদিন এসাঁ মাহ হম
ছিলে আগতে এই এমাহৰ মূৰত এদিন খাব পাৰো যে কিমান টেষ্টি লাগে বোলো। আগৰ দিনত এমাহৰ মূৰত মাংস। মাংস আনে এসপ্তাহ দুসপ্তাহৰ মূৰত মাংস আনে পোন্ধৰ দিনৰ মূৰত। বা সেইদিনাখনকে মাং। অ 'ভাত মিলি পেলাই এক মনটো ভূৰ্তি লাগি থাকে। উম, আজি মাংস ভাত খাম বুলি মনটো ফুৰ ফুল লাগে ফুৰ্তিয়াও আজি মাং এতিয়া ডেইলি ডেইলি আনে আৰু এতিয়া মানে ফু খাবই মন
এতিয়া দে দেখি থকা বনাই থকা আগতে তে নিজে নবনাও
অ' বনাও এদিন আনে সোৱাদো ভাল আছে। আগৰ দিনত খাবলৈও ধুনীয়া লাগে বোলোও বা আগতে এতিয়া আকৌ কিয় ভাল লাগে নাজানো আৰু ভেজাল নিদিয়ে হে' নে আগতে আৰু এতিয়া।
এই আগৰ অ' নাই আগতে ভেজালো নাই বাৰু। এতিয়া আগৰ দিনতো ব্ৰইলাৰ টোও নাছিলে। তেতিয়াহে ব্ৰইলাৰটোত ধৰি লওক বেছি আগৰ দিনত ন। আমি সৰু থাকোঁতে ব্ৰইলাৰ আমি চিনিয়েই নেপাওঁ।
চিনিয়ে নাপাও আকৌ এতিয়া সেইটো ক'ৰ পৰা ওলালে জানো কোন দেশৰ পৰা আহি পেলাই ব্ৰইলাৰটো। মানুসোপাই পৰা দাম কম হোৱাৰ পৰা মানে এই ব্ৰইলাৰটোৰ হোৱা পৰাাই মানুহে মানে সদায় খোৱা হৈছে খুব।
অ' আৰু এতিয়া ব্ৰইলাৰ খাই খাই মানে ব্ৰইলাৰটোৱে টেষ্ট লগা হ'ল।
ব্ৰইলাৰ মাংসটো হোৱা পা হয়নে।
কিন্তু আগতে একে উম কম দামো তাতে।
আগতে বহুত দাম লয় সেইকেইটা পইচাহে পাব লগ তিনিশ চাৰিশ
অ', এতিয়া সেই অ', তহনতৰতাত কিমান কেজি বইলাৰ দাম?
ব্ৰইলাৰ পাঁচশ ইয়াত পাঁচ ছশ ব্ৰইলাৰো- ব্ৰইলাৰ নাজানো দেই আঢ়ৈশ তিনিশ মান লয়? লোকেলটো পাঁচশত হ ', অহ', লোকেলটো ছশ টকা ইয়াত।
অ', - অ ', আমাৰ ইয়াত আহ ', আমাৰ ইয়াত ব্ৰইলাৰটো দুশ টকা এতিয়া।
অহ ', তাত কম দাম তো কাৰনে অহ ',
মানে? ঠাণ্ডাৰ দিনত দুশ বিশ টকা হয় আৰু
অ', ভালে দে ধন্যবাদ। তন্ত আকৌ এতিয়া ঘৰতে আছ চব বস্তু আহ', শাক চবজিও ঘৰৰ।
অহ ',
ধান চাউল খিনিও ঘৰ হয়।
অ ', আমাৰ ধৰি লও নালাগে এতিয়া আকৌ শাক চ - শাক চবজি কৰি লৈছো ঘৰৰে
লাও লাগিছে নে যা হেই কোমোৰ লাগিছে নে কি? কোমোৰা জালি লাগিছে নে?
অ', কোমৰা জালিতো লগা নাই লাগিব আৰু
অ', এতিয়া জিকা লাগিছে ওপৰত যে জিকা দিছিলি?
আহ', জিকা লাগিছে।
অ', ভেন্দি?
ভেন্দি ফুলিছে লাগিছে কলি অকন -অকন হল।
অ', - অ', আঁহ ', লাগিলে লাগিয়ে থাকে। গিব খুব
অ', সেয়া আৰু কেইদিনমানৰ পিছতে হে খাই বলে নোৱাৰ হম মানে উম ',
য়ে', য় ', চিগি থাকিবি ওলাই থাকিব চিগি থাকিবি ওলাই
অ', সেয়া ভেন্দি গছ দুজোপা তিনিজোপা পা হলে
অহ ',
চলাইে থাকে।
অ', হয় দে মই এজোপা মান দুজোপা মান দিয়া
অ', তহঁতৰ, তহঁতৰ ঘৰত চব চতালতে আগতে অকণ ৰুই লব দুজোপা তিনজোপা তিন এনেকে লাইন দি পেলাই দি দিয়া হয় ধুনীয়াকে ছিগি খায়ে থাকিব পাৰেব পৰা তেনেকেই দি দিবি।
পাবও লাগিব ন পুলি ৰুৱে নে কি?
এ গুটি গুটি পাবি নহয় বজাত ভেন্দি গুটি দিয়ক
অ গুটি পাই বুলি জানো গুটি খিছিলে এ এহোপামান হ'ব যে
এই এসোপা নহয় নহয় কাৰ দিবি বেছি আনিলে থোৱা দিবি গুটি কেইটাৰ সেই কেইটামান আনিবি পাঁচ টকামান আনিবি অকণমান জেগা বুলি কবি আৰু
অহ
নহলে দহ টকা আনি দিয়া মই আমাৰ বজ‌া তাপৰাহে আনিছিলো দহ টকা বিশ টকা আনি ল'বিয়া হ'বতো দহ টকা হলে ধেৰ হৈ যাব
অ এতিয়াতো ভেন্দিটো এতিয়া লগ প্ৰথমতে লগাব লাগিছিল হয়
অ এতিয়া খাইে হব আৰু মানুহ এতিয়া বজাৰতে পাবি কম দামতে
অ এতিয়া বজাৰতে পাম কি লগাই থাকিম আৰু কষ্ট কৰি পেলাই এতিয়া হয় নে নহয়
অ এতিয়া নালাগে এবাৰ পৰা সেই প্ৰথমতে হওঁতে আনি ল'বি যেতিয়া ভেন্দি দিনত ভেন্দি ৰুৱে তেতিয়াই আনি ল'বি
দিম এয়া এতিয়া সোনকালৰ পৰা হেৰি লগাম বন্ধাকবি, ফুলকবি
অ বন্ধাকবি, ফুলকবি নহা আকৌ ফেজ এই কেইজোপা মান ৰুই ল'বি ধুনীয়াকে চেগি চেগি খাই থাকিব পাৰিবি
হয় নেকি হা গুটি পেলাব লাগিব নেকি
আহ গোটি কেইটামান কিনি আনি বি আ
চাপৰতে লগাতো ন কি
অ চাপতে লাগে যে ফেচ বিন যে
আহ গুটি পাই সেইটো
অ গুটি পাই মই এইবাৰ ৰুইছিলো কিন্তু আমাৰ সে গৰু ছাগলী খাই পেলালে যে ধুনীয়াকে লাগিছিলো চব উঘলি পেলালে ছাগলী গৰু সোমায়
ফেচবিন নহে গুটি দুটামান কেইজোপা মান ৰুই ল'ব লাগিব গুটি
অ ৰুইলবি ব ধুনীয়া
বগাই কৰি নাযায় হয় চাপৰতে লাগে যে সেইকাৰণে ভাল আৰু মানে উ জংঘল নহ'ব আও মাছৰ তাপটোতো প যাব নে কি মাছ
অ সেহটো পাৰিবি অকৌ তহধৰ কাষে কাষে ওৱালৰ কাষে কাষে কাষে দি দিবি আও সিফালে পিছ চাইটেও দি দিব পাৰিবি ৱালৰ কাষে কাষে
দিব লাগিব ৰ বোলো তোকে দেখি দেখি বোলো মোক কও কও লাগি আছে চব্জি গাৰ্ডেন উম তহঁতকে বিধে বিধে লগাই থৈ দিছছোন চ'ব একেবাৰে
আহ আমাৰ এতিয়া একেবাৰে তি তিয়ঁহ গছো দিছো আকৌ উম ভেন্দি আকৌ ভোল জিকা
তাকে তহতৰ তাৰপাই গুটি কেইটা মানুহ এবাৰ পৰা দিবিচোন কি কি লগাই থাক
উম হ'ব দে এবাৰ গুটি বোৱা হলে, থৈ দিম।
থৈ দিবি, লাই গুটি কেইটামান মুঠতে দিবি আগ কোৱা আছে যে।
অঁ আছে দে লাই গুটি কিমান লাগে লৈ যাবি চুকা গুটি, লাই গুটি অহ
জলকীয়া লাগি আছে নেকি?
অ জলকীয়া লাগি আছে। হ'ব দে, পিছত কৰিম ৰচোন মই এই মাতি আছে তাই হ'ব দে।
ও কাটি কেনেকে দি